হেল্ল' হেল্ল'
হে---নমস্কাৰ। হেল্ল'? কি কৰি আছা কি কৰি আছা?
এই এনে ভুজিয়া খা এনে ভুজিয়া খাই আছোঁ, তুমি?
মই এনেই তোমাৰ আমাৰ পদূলিটোৰ ওচৰত খোজকাঢ়ি আছিলোঁ।
অ', খোজ কঢ়িছে যে কিয় স্বাস্থ্যৰ কাৰণে?
নহয় গৰমে যি আৰু ক'ত ঘৰত সোমাই থাকিব পাৰিবা।
অ', খোজ কঢ়িলে তোমাৰ গৰম বেছিহে লাগিব।
নহয় নহয় এইফালে গছ চছ আছে যে বতাহ চটা মাৰি থাকে মানে।
অ', তোমালোকৰ ঘৰ ওচৰত পুখুৰী চুখুৰী নাই?
পুখুৰী চুখুৰী তেনেকে নাই বাৰু তোমালোকৰ?
আমাৰ আছে।
অহ।
মই পুখুৰীতে সোমাই থাকোঁ আজি কালি।
অ', ৰাতি ৰাতি সোমাই নথাকিবা ভোত চোত লাগি যাব।
এ নাই মোৰ ভূত নালাগে।
হয় নেকি
উম ভূত নাই নহয়।
অ তোমাৰ এনে কি ৰাশি বাৰু?
মই এনে তোমাৰ ৰাশি তোমাৰ?
মোৰ কুম্ভ ৰাশি।
অ বাকী সেইটো কথা বাৰতে হ'ব আজি এনেই আগবেলা কলৈ গ'লা?
আগবেলা আজি তোমাৰ ছবি এখন চাব গৈছিলোঁ।
ছবি কি ছবি?
এ তোমাৰ হিন্দী ছবি এখন চাব গৈছিলোঁ।
অ নামটো?
নামটো তোমাৰ ধামাল ফোৰ।
অ অ চিনেমা
অ অ।
অ কেনেকুৱা লাগিল চাই?
চাই টো ভালে লাগিল বাৰু।
অ জমনি কিবা আছে নে?
এ ফটুৱা বহুত আছে।
অ তেতিয়াহ'লে মই চাব যোৱা নাই মোক কথা এটা কবা নেকি?
বাৰু কোৱাচোন?
তাত ফটুৱা চিন এটা কোৱাচোন মোক?
ফটোৱা চিন মানে তেনেকে ধেৰ আছে।
অ' তাৰে এটা অসমীয়াত অনুবাদ কৰি কোৱাচোন।
অসমীয়াত এতিয়া কোনটো ক'ম ৰখা ভাবিব লাগিব তোমাক। মানে অ' মানে কি বুলি কয় যোনটো ল'ৰা মানে হিৰোজন আছে
উম।
তেখেতৰ মানে ভৰিটো ভঙা বুলি এনেই মানে ভাল পোৱা ছোৱালীজনীক কয়।
অ'।
কিন্তু ভঙা নাই এনেই মানে একটিং আৰু। তাৰ মানে এনেকুৱা ভায়েক এজনো আছে। সি মানে অকণ বেঙা চেঙা টাইপৰ আৰু মানে।
অ', অ'।
এই কামটো মানে কৰিব দিলে, যোনটো কাম কৰিব দিয়ে সেইটো নকৰে উল্টাটো কৰে মানে।
অ' ভায়েকে?
অ' তাৰমানে ফেনৰ আমাৰ ফেন যে থাকে যে ফেনৰ ওপৰত ই মানে ৰছীটো পাক খুৱাই পেলাই তাৰ মানে প্লাষ্টাৰ কৰোঁতে যোনটো ভৰিত যে সোমিয়াই
উম।
সেইটো সুমিয়াই থৈ দিয়ে কিন্তু আৰু এইফালে মানে ওপৰৰ ৰুম এটাত থাকে আৰু।
উম।
দুই দুই নম্বৰীয়া, তাৰপা মানে ভাল পোৱা ছোৱালীজনী আহোঁতে মানে সি তাই জানে ইহঁতৰ মানে মানে ভাঙি আছে বুলি আৰু তাই মানে কেইদিনমান নাছিলে মানে।
অ'।
তাৰ পিছত মানে যোনটো সেই ওপৰৰ পৰা হেৰি কৰি থৈছে সেইটো মানে এটা দগা পালাত মানে থৈ দিছে আৰু মানে ওজনটো, বস্তুটো।
অ', অ'।
ভৰিটো মানে তেনেকে মিলাই থৈ দিছে, আহি পেলাই মানে তাই আহি সোধে আৰু। কি কি হয় তাৰপিছত সি কয় মোৰ এনেকুৱা হেৰি হয় বুলি তাৰপিছত ভায়েকে মানে ভুল এটা দাঙি দিয়ে মানে।
অ'।
দাঙি দিয়ে তাই মুখত লাগি যায়।
অ'।
তাৰপিছত আকৌ আকৌ থৈ দিয়ে, থৈ দিয়া পিছত আকৌ এবাৰ লাগি যায়, লগাৰ পিছত আকৌ কিবা এটা কাৰণত খিৰিকি বাহিৰলৈ গুচি যায়, তাই ধৰিছিলে। ধৰিব পেলাই তাৰ খিৰিকীখনৰ তললৈ পৰি যায় তেতিয়া মানে টনা টনি হৈ থাকে দুটাৰ মাজত।
অ' গম পালোঁ গম পালোঁ, মইতো ট্ৰেইলাৰত চাইছিলোঁ। এই এইকণ বস্তু বহুত জমনি, এইকনৰ চিনেমাখনৰ এইকণ হয়নে নহয়?
হয় হয়, বহুত নিশ্চয়।
এ, এ, মানে দৃশ্যকণৰ তোমাৰ মানে এই গোটেই ছবিখনৰ নিৰ্দিষ্ট দৃশ্যক কিন্তু বহুত জমনি কিছুমান ফটোৱামি আছে হয়নে?
হয়, বহুতখিনিয়ে আছে বাৰু।
অ' মই চাব যাম বুলি ভাবিছিলোঁ, তোমালোকে কোনো লগে নধৰিলা।
তোমাক মই লগ ধৰিছিলোঁ, তুমি কৈছিলা মোৰ কিবা বিশেষ কাম আছে বুলি।
এ তুমি কালিয়ে কৈছিলা আকৌ, মোক আজিও এবাৰ ফোন কৰিব পাৰা, মই আজি সেইটো সময়তই মই এনেই থাকিবলৈও
আমি মাৰিছিলোঁ, তুমি ফোনটো বিশেষ ৰিচিভ কৰা নাছিলা।
অ', নহয় মানে আগতে সেইটোত কৰি থকা হয় যে, আকৌ গম পোৱা নাই নহয় তুমি আকৌ এইটো চলাইছা বুলি আগৰটো।
হে? হেল্ল'
হেল্ল', ঘৰত দেউতাহঁত হেল্ল'